অ বৰুৱা কি কৰিছে কি কৰা হৈছে
হেল্ল'
ৰৰুৱা শুনিছে নে
হেল্ল'
কি কৰি কি কৰি থকা হৈছে বোলো
অ এই শুভ ৰাতিপুৱা
হুব দিবা হুবাৰে দিবা
খোৱা পৰা উঠিলেই
আহ উঠিলো উঠিলো
গৰম কেনেকুৱা আজি তাত
আজি বৰ্তমান ঠিকে আছে মানে কালি বৰষুণ জাক দি দিলে যে অলপ পানী মানি হৈ গ'ল পানী চানী গোটেইখন এতিয়া অকণমান ঠাণ্ডা পৰিছোঁ বাৰু ইমান গৰমটো নাই
আহ
সেইফালে কেনেকুৱা
ইয়াতো মানে সেই ৰাতি বৰষুণ জগৰ পৰা ঠাণ্ডা পৰিছে বাৰু এতিয়া আকৌ অকমান এঘন্ট মানৰ পিছত কি হ'ব ত ক'ব নোৱাৰা নহয়
সেইখিনি পানীতো উ তহঁতৰ সেই পুলৰ চাইদে চাগে পানী হৈছেই
উম একদম গোটেইখন বগা হৈ গৈছে পানী
সেয়ে এ দিনত দিয়াত অকমান অকমান অকিল ৰাতি ৰাতি ৰাতি ইমানতটো নাই ন বৰষুণ দিযাতে মানে দিন অকণমান দি খাই ভাল ইমান হৈছে মানুহৰ ওলাই মেলি যাবলৈও বৰ কষ্ট হৈছে দেই উম, ধ, দিনত বৰষুণ জাক দি থাকিলে ছাতি এটা লৈ হ'লোও নো। ওলাই আহি ভাল পাওঁ আৰু।
অ, হয় সেইটোৱে।
নাই মই এইটোৰ, নাই নাই হোৱা নাই। কাম চাম খিনি কৰি অকমান জিৰাইছোহে মানে। নাই বেছি দেৰি হোৱা নাই, মানে মই উঠিয়ে যোৱা নাই। আৰু এই কাম-চাম খিনি কৰি অকমান জৰাইছো।
নিদ দালৈ যোৱা অকন দেৰি নেকি?
অকমান দেৰি মোৰ কথাখিনি মানে অলপ পলমকৈ যাব মানে ধৰ দুই ছেকেণ্ড তিনি তিনি ছেকেণ্ড মানৰ।
হয়।
সেইটো মানে অকণমা, মিলাই মেলি চলিব লাগিব আৰু।
চ, আজি কি প্ৰগ্ৰেম আছে।
আজি বিশেষ প্ৰগ্ৰেম নাই, আজি ঘৰতে থাকিম বুলি ভাবিছো এইকেইদিন ঘৰত থাকিবলৈ হোৱাই নাই। সেইটো কাৰণে ভাবিছোঁ আজি অলপ সময় ঘৰতে দিওঁ। অ, বাকী কলেজ গৈ আছ।
কলেজ গৈ থকা হৈছে বাৰু বৰ্তমান।
কলেজত কি বন্ধ নিদিয়ে নেকি, গৰম বন্ধ।
বন্ধ দিয়ে বাৰু। কিন্তু মাজে মাজে যাবলগীয়া হয় মানে কিবা ধৰ। কিবা গৃহ কাৰ্য চলি থাকে।
অ, অ,
সেইকাৰণে যাবলগীয়া হয় আৰু। তাৰপিছত আজি নহ'লে চেচাফালে গুচি যাওঁ নেকি।
মই মানে আজি নোৱাৰিম, কালিৰ দিনটোতো যথেষ্টখিনি মানে কাৰ্যসূচী আছিলে। ইমানখিনি কৰি এতিয়া আকৌ আজিৰ দিনটো আকৌ তেনেকৈ ব্যস্ত হ'বগৈ নোৱাৰিম। তহঁতে যাচোন বাৰু যাওঁ যদি।
তাকে আকৌ লগৰ কেইটিনান হ'লে ভাল হয় আৰু যাবলৈ।
অ, তই ইহঁতকেইটাক লগ ধৰি চাবি মোৰ মানে কালি দিনটো য যথেষ্ট বেছি ব্যস্ততাপূৰ্ণ গ'ল, সেইটো কাৰণে আজিৰ দিনটো আকৌ নোৱাৰিম।
তাৰপিছত সেই যে আমাৰ দলংখনৰ কথা কি হ'লগৈ।
কাৰ, কাৰ।
দলংখনতে আজি যোৱা কথা আছিলে, বনাবলৈ।
দলংখন আজি নহ'ব এই আমাৰ হেৰি নাযায় যে সঞ্জীৱ শইকীয়া। ককাইক।
সি, তাক কি হ'ল আকৌ আজি কিবা তা কিবা সমস্যা ওলালে নেকি?
এ, তানো কি কবি আৰু সমস্যাৰ কথা সি মানে মানুহটো অকণমান বেয়া হৈছে। আগতে আগবাঢ়ি আহে, কাম কাজ এটা ওলালে। আজিকালি আগ্ৰহটো তাৰ একেবাৰে নাই মানে। নাই।
ছা, আকৌ আমাৰ হয় নাই।
অ, তই কালি সেইফালৰ পৰা ওলাই আহি তাক সোমাই কলি। তাৰপা মইয়ো গৈ পেলাই কলোও বোলো আজি যাবি তাৰপিছত আজি ৰাতিপুৱা তই। মোলে দূৰভাস জৰিয়তে বাৰ্তালাপ কৰাৰ আগত সি মোলে। উ, মানে সেই যোগাযোগ কৰিলে, তেতিয়া ক'লে। নোৱাৰিম মোৰ বেলেগ বিয়া এখন আছে মই তালৈ যাম।
উম, সি গাঁৱৰ কথাটো অ' ধৰি ভাবিব লাগে বিয়াতটো পাই থাকিব।
সেইটোৱে।
আকৌ সেই কথা এটা গম পাওঁনে এই আমাৰ হাৰেণ্ ডাইটি যে
অ'
হয় নদাইটি গাটো বৰ ভাল নহয় বোলে বাৰ খবৰ এটাও ল'ব ল দিছিলে নহয়।
হয় নাই তি আকৌ কি হ'ল কালিলৈকে পৰহি মানলৈকে মই মানুহতো তো লগ পাইছো ঠিকেইটো আছে।
এ মানে কি হ'ল সেইদিনাখন এ সকাম এটা আছিলে তালৈ গৈছিলে। পিত তাত দ্যহাৰ গৰমৰ কিমান পৰিছে তাতে আৰু বহি থাকো আাকৌত নিয়ে মোৰ ঘৰৰ পৰা পৰিলে বোলে তাৰপিছত যি যো এক আছিলে তাৰপিছত সেইহঁতে ধৰিম তাকে মই কৈছোঁ ডিব্ৰুগড় মেডিকেলেল কি ডিব্ৰুগড় চিকিৎসালয় লৈ যাব লাগে কি কৰে আৰু।
এ এইবোৰ হেৰি সমস্যা গম পাইছ নাই।
কি?
ৰ আহিলে এনেকুৱা সমস্যা কিছমান এ মোৰ ঘূুৰণি হ'ব তাৰপিছত তোৰ
অ'।
গৰমতে আকৌ বেহুচ হৈ পৰি যাব এইবোৰ সমস্যা মম্ত থাকেই এই ৰক্তচপ সমস্যা আৰু কিছুমান আৰু সমস্যা থাকে বাৰু।
প্ৰধান কে ক'বলৈ গ'লে এই ৰ
অ', সেই সনেকুৱা সমস্যাবিলাকৰ কাৰণে এই উচ্চ ৰক্ত চাপ ৰ এই সমস্টোৱে অকণমান বৃদ্ধ লোকসকলৰ বাবে অকণমান ভয়ানকে হৈ পৰে।
অ'। আৰু তাৰ মানে এতিয়া মহ তাৰ আজি বহু বছৰৰ পৰা আছে।
উম। উম, সেয়ে সি মাছ মাংসটো অধিক ব্যৱহাৰ কৰে।
সেইটো হয় বাৰু এই বুঢ়া বয়সত এইবিলাক অকমান এৰি
অ' এই এই চল্লিশ বছৰ মানৰ বয়সৰ পৰা এই মাছ মাংস বস্তুটো অকন ত্যাগেই কৰিব লাগে।
একে মানে ধৰে খাই আছে নহয়।
উম, দাতোনে মৰা নাই যদিও তাৰ মনে মানি মনানাই।
সেইটোৱে, সেইটো আকো বোলে দাঁত লগাইয়া কিবা দাঁত লগাই সই গুৰি তাঁত পেলাই পেলাই চুবাই।
বুঢ়া মানুহ তই অকমান নিজে পহিবলৈ লচোন বস্তুবিলাক নিজে বহিবলৈ ল। নাই।